উম, সেইহে
এ, একো নাই কৰা আমনি লাগিছে, থিয়হি, থিয়হি। এতিয়া বাহিয়তে চকী এখন উলিয়াই লৈ বহি কে আছোঁ।
অ', একে মোৰ আমনি লাগিছে, এজন, এতিয়া হেৰিয়াৰ পৰা উঠি আহি পেলায় আমাৰ পুললৈ আহিছোঁ।
তাত ম'হ আছে নে নাই?
এ, গমেই নাপাওঁ ম'হে কামোৰা। মানে তোৰ, সদায় বহি থকা হয় না।
উম। এতিয়া কি স-সদায় বহি থাক নে? সদায় বহি কাৰণে ম'হকেইটা চিনাকি হৈ গ'ল নেকি?
সেই, সেইটোৱে ক'ব পাৰি আৰু।
হে।
কামোৰে নে‌ নাকামোৰে গমেই নাপাওঁ।
উম, সদায় বহি, বহি এতিয়া ম'হ চিনাকি হৈ গ'ল। ভাই, ভাই আৰু।
উম।
চাবি, কামুৰিব কোনবা এটা জেগাত।
নাই এই মানে কি হ'ল মানে, গোটেই পুৰা পাহাৰখন, গোটেই পোহৰ খিনি পৰি থাকে নাই, ইয়াত?
ও।
পুৰা জোনাক ইয়াত, তোৰ একদম পুৰা ভলীবল খেলিবলৈ মজা আছে।
এই ৰাতি কিবা খেল এটাহে খেলিব মানে মন গৈছে।
উম, তাতে পুৰা জোনাক ৰা
আজিকালি, উম। আজিকালি কিবা গেম খেলনে, নেখেল?
ওহো, নেখেলোঁ।
কিমান দিন হ'ল নেখেলা?
বহু দিন হ'ল।
উম।
বাদেই দিলোঁ, হেইবোৰ।
উম।
এই, এনেই যায় এসোপা মানে। শুলে, শুলে চব শুলে। উম, চব। মোৰ বাৰটা, এটা বাজি যায় মানে। নে বোলে বাৰটা, এটা বাজি যায়।
উম। গে'মবিলাক খেলি, খেলিও কিবা অশান্তি লগাৰ নিচিনাহে হয়গে।
উম।
দৌৰিবলৈ গৈছ নাই
বৰষুণেই
বৰষুণ দি আছে ন সেইটো হয়
ফিল্ড বোকা হৈ আছে সেইকাৰণে যোৱা নাই এটাই জোঁৰ চাই আছে তাকে চাই আছো সৌ একদম বাহ চুকত
ক'ত ভাস্কৰহঁতৰ সেইফালেনে
উম
সিহঁতৰ কোনোবাই হ'ব চাগে
আমাৰ পাপু দা হ'ব নেকি তাইলচ মিস্ত্ৰী
কিন্তু জোঁৰ চোৱাৰ টেষ্ট এটা আছে দে যোনে যি নকলেও
উম মাছ পালেও নাপালেও মানে টেষ্টটো মানে গৈয়ে ভাল লাগে মানে চাই ভাল লাগে আৰু তই মানে চাই থাকোঁতে চাই থাকোঁতে টাইমতটো মানে কেতিয়া গুচি গ'ল ন তই মানে গমেই নাপাৱ
উম
এদিন বাবুৱে মই একদম এই যে কিয়ন যে কিয়নো ঘৰৰ এইটো যে টানিঙটো যে সেইটো ৰাস্তাৰ পৰা চাইছো আহিছো আহিছো আহিছো আমাৰ পিছফালে হৈ একদম তৰুণ মাষ্টৰ আমাৰ পিছফালে পিছফালেদি গৈ এনেকে ঘূৰি একদম তোৰ সঞ্জীৱ কাঠা যে
এ
সেইফালে ঘূৰি একদম বিচাবৈ ওলাইছে গৈ
ইমান দূৰ গছ
অ চাৰে দচটা বাজিছে আমি কমছে কম চাৰে সাত আঠটামানত ওলাইছিলো নেকি? মানে চাৰে দচটা বাজিছে গতিকে ভয় চয় নাই পইচা পোৱা নাই দাদা
লগকেইটা ভাল হলে ভাল যাবলৈ খাহ থকা লগ হ'ব লাগে
হু
এইবিলাক চাবলৈ গৈও ভাল লাগে
লগ মানে হেৰি আকৌ লগ মানে আমি তিনিটা আছো এটা গুগুলি
এ
গুগুলী লাটো মই
এ হেৰি অ ললিতৰ কিবা এটা হ'ল হেনো কি হ'ল জানো
উম
তাৰ কাম কৰা নাই পিছত মই আকৌ ফোন কৰি আছিলো কি ফোনটো ৰিচিভ নকৰিলে
মোক দেখাই দিলে মই চাইছিলো টা মানে মানে তাৰ যোনটো আ হৈছে প্ৰব্লেম
উম
মোৰ চেমে হৈছিলে মোৰ মোৰ হৈছে ভাল হ'ল কিন্তু মই তাৰ তাত কৰিলো কাৰণে তা ভাল নহলে
উম সেইটো চাব লাগিব
উম
কিবা হেৰি প্ৰব্লেম চাগে এপতো কিবা প্ৰব্লেম হয় নহলে বেলেগ কিবা হৈছে চাগে
উম উম উম তই ঘৰলৈ ঘৰলে কিমান দিনৰ কাৰণে আহিছ
মই ঘৰতটো
অ
মই চাৰি তাৰিখ মানলৈকে থাকিম চাগে
অ
কেলে
নহ তোক মই মাজতে এদিন দেখিছিলো ঘৰত আকৌ মানুহটো নাই গাইব হৈ গলি বুলি আকৌ দেখিলো আজি ঘৰতকে
হেৰি মই আকৌ গৈছিলো মানে ৰুমলৈ
অহ
ৰুম চিফ কৰাবলৈ গৈছিলো আগত থকা ৰুমেটটো মো গুচি আহিলে মানে এয়া তত থত থকটো নহ'ব যে সেইকাৰণে মানে হেৰি বেলেগ এটা ৰুম চালোগৈ মানে এতিয়া যিটো মোৰ লগত থাকিব মই তাক ক'লো কি ৰুম এটা চাবি যদি ভাল ৰুম পাৱ আৰু যে নাপায় এতিয়া যিটোত আছিলে সেইটোতে থাকিম সি মানে কি কৰিলে ৰুম এটা পালে ভাল চাই সেইটোতে থকটো কৰিলে
অ মানে চিংগল ৰুম নে?
নহয় ফেমিলি ৰুমেই কিন্তু তিনিটা থাকিম
আহ
ফেমিলি ৰুম মানে বহুত ডাঙৰ ৰুম ফেমিলীৰ কাৰণেও ডাঙৰ সেইকেইটা
অ
তথাৰিছত আমাৰ ফেমিলি থাকিবলৈো সি মোৰ কথাখিনি হেৰিয়ে হোটলে মেছেজ কৰিছে হেৰি বুলি এটা আশী পোন্ধৰটা আশি মোক খোজ যে কাব ফোন কৰিব পাৰি
উম
তাৰপৰা মই ক'লো এটা নম্বৰত তই মেক্সিমাম পাঁচবাৰ ফোন কৰিব পাৰি
হম
তাৰ পৰাৰা সি মোক কৈছে কি হল তাৰ পিছত একো নহা হল যে মই বোলো এজানোবোৰ পাছব ফোন কৰিব পাৰি ঠিক আছে মই পোন্ধৰ বাৰলৈকে কথা পাতিলো বোলে
হম হুম হু
মানে সেইটো কি হয় কি নহয় সেইটো গম নোপাও কিন্তু মানে ভাল নহয় বুলিহে জানো মই সঁচাই নাই মিছা মইতো গম নাপাওঁ মানে
উম
গম পোৱা হলে এতিয়া হে কিবা এটা কব পাৰি এনেকো গম নাপাওঁ জগে ক'বলৈও হেৰি নহয় কবিিনো কি বুলি এতিয়া মই কম কিবা এটা কিব এটাাকো নহ'ব শিক শিকিব বেলেগ এটা
উম সতেন্দ্ৰ আকৌ উম
কি হ'ল কি সতেন
লগ খালে নেকি আকৌ এইটো ইমালটো মানে মানে হেৰি কৰি আ ছিলে আপুনি আমাৰ কাৰণে মানে ফোনত হেৰি কৰি আছিলে
এই এপটো হেৰি কৰি কথা পাতি আছে আকৌ
আহ ৰৱে
এটা মহিমা বুজিবটান তাই কোনটো কথা কি হৈ যায় একো ধৰিবই নেকি
হুম হুম স হেৰিখন পালে এইটো যে টংক ভাৱ টমটম খনপালে উম পুৰা এতি ঠডা আহিলেও টমটম
সিহঁতাক কি বেছি দিলে নে নে হেৰি কৰিলে
টমটম খন মানে কি হৈছে বেগ কৰিলে মানে বেগলৈ নাযায়
উম
তাপা সেইখনটমটম এনে ঘৰত পৰি আছে তাপা তপনকটো নিদিয়ে চলাবলে ককায়েকে সেনেকে চি লৈ পেলাই ঘূৰি ফুৰে আ ওঁ
তপন ঘৰতে আছেহি এতিয়া এনেই সেইদিনা সি মোক সতেন্দ্ৰ ফোন মাৰোঁতে সি মাতিছিলে
অ
মানে এনেই ফোনতে চিৰি মাতিছিলে তেতিয়া মোৰ ত মাতটো নিচিননা লাগিলে মানে
উম, মোক সি বেয়া পালে ঠিক নাই মানে তাৰ কেচটো মানে অ তি দিব মোৰ কাৰণে হ'ল ন
কেলে
আমি মানে কথাখিনি কৰিদিলো
সুধিলে সিনিও ক'বই লাগিব সেইটো বেয়া পাই ভাল পায় সেইটো তাৰ কথা
উম মানে সোধা নাছিলে স হেৰি যে কেচটো যে হৈ আছিলে বজা হৈ আছিলে
উম
কামটো যে হৈ আছিলে।
কি কামটো?
বাই গম পাই ল আকৌ কি কাম আৰু মানে কাম টো যে হৈ আছিলে।
অ হেৰিয়া সিহঁতৰ তাক হেৰিত
উম-উম তাৰপৰা মই মই মানে তাক লগাইছিলো। তাপা সি অকণমান খেলি মেলি কৰিলে আওঁ তাৰ সেই তেনেকেই মানে গৈ গৈ গৈ পেলাই মানে লিংগত ওলাই লাগে ওলাই পেলাই আৰু আমি
যিমান দেৰি হ'লেওতো উপায় নাই-নাই।
উম
তাৰ দৰকাৰ নাই নহয় সেই বৌ এজনীয়ে তাই যাবলৈ
সেই তোৱে টো বোৱাৰীএজনীও কম নহয় সিও কম নহয় এতিয়া কাক দুুখ দিব য়োএতিয়া
হেটোৱে
দুইটা এক ন
সি তাৰ নিজৰ জখত ফুচিছে নিজৰ ভুল তাৰ এটো বেলেগক দুখ দি কিবা এটা কবলৈও তাৰ হাতত হেৰি নাই সুবিধা নাই।
হম
ত সেইবোৰ কৰিব এাৰ দৰকাৰ নাই। ইমান ধুনীয়াকৈ গাড়ীখন দিছিলে ককায়েকে তাক
উম গাড়ীখন ধুনীয়াকে চলাই আহ ময়ো ম ময়ো শিকিলো নহয়। তাৰ লগত মই দুমাহ
তই চলাই আহিছিল দেখোন
উম, তেতিয়াতো ভালকে শিকা নাই ন
তথাপিও
উম, তাৰপিছতো ম দুমাহ কণ্টিনিউ আৰু তেতিয়া গাড়ী মোকে দি দিয়ে ন।
মানে হে এটা এই পোক এটা কমাই গল উম পোৰা পইচা ন থ ন জি পাই। হম। আৰু আদিত্যও তেতিয়া হেৰিয়ে আছিলে। এতিয়া মৰিলাৰ কাৰণহে সিহতৰ
উম,
উ কোনে গৈছিলে জানো, তই গৈছিল নেকি সেও কেছত লৈ লৈ যোৱা হ
গাড়ীখন লৈ গুচি গ'লো টানি পেলাই সেইদিনা নহলে বিনা চলা থঠিকে পায়।
উম,
মাহেকত বাৰ হোজাৰ মানকে আহ সেইটো -সেইটো হয় বাৰু বাৰ হাজাৰ টকা দিয়াতো কম কথা নহয় মাহেকত।
এ তাৰ চব তাৰ জহৰতে ঘৰখন ধ্বংস
উম, এইটো সেইকাৰণে ক - ক হেৰি ক একটো বেলেগ হৈ গ'ল ন।
মাই তাৰ লগত আছে।
অ, মাক তাৰ লগত আছে আৰু এতিয়া উপায় সি তাই সি সিতে সৰু যে সেইকাৰণে আছে আৰু।
মাকে তাক একো নকয় সেনেক একো বুলিও নকয়।
উম,
তোপো পৰিব নিদিয়ে গাত।
সেইকাৰণে আকৌ বেয়া হৈছে না।
সেইটো
এতিয়া মানে বেছি কওঁতে - কওঁতে এতিয়া মানে মূৰত উঠিলে।
উম, মোৰ পৰা সি চেভেন কোমান মাৰিছিলে
উম, যোনটো পাব লগা থাকে সেইটো পাবই।
উম,
তালে নাই এতিয়া ফলটো। তেদি আহেইট ন থ এক চ লাগ কোনোবা দিন ট্ৰেক্টৰ ছেক্টৰ নি ফচাবগে ক'ৰবাত।
উম,
সোতৰশ টকাজ গৈ
উম,